অ শুনিছা
অ এয়া কি খবৰ তোমাৰ?
তোমাৰ?
আছো আছো মইয়ো আছো হয় উম পিছে ক'ব গ'লে তোমাৰ একজাম বিলাক খতম হ'ল চাগে?
হ'ল এতিয়া এতিয়া আছো আৰু ৰিজাল্টৰ কাৰণে ৰখি আছো কি হয়।
আচ্ছা ৰিজাল্ট বিলাক আউট হওঁতে টাইম আছে ন
একজাম টো এই ৰিচেণ্টলি হৈ গৈছে যেনেকে যোৱা পৰহি এটা হৈ গৈছেহে ইমান সোনকালে ৰিজাল্ট নিদিব। দিয়ে মানে টাইমটো লাগিব এনেও সেইটো বাকী তুমি ক'ৰবাত এডমিশ্যন ললা নেকি?
এডমিশ্যন ইয়াৰ মই ললো বাৰু অহ মই কি কয়ছিলো। প্ৰায়য়ো আছুস্থ লাইক বেলেগত ট্ৰাই কৰি আছো তেতিয়া এডমিশ্যন লোৱা হৈ গ'ল মোৰ।
অ আৰু তুমি কি কয় উ কিবা এনট্ৰেন্স
নাই নাই মই এন্ট্ৰেন্স দিয়া নাই বাৰু একো মানে এণ্ট্ৰেন্স দিয়া নাই কাৰণ মই মানে বেলেগ ভাবি থৈছো মানে অলপমান চই কাৰণে
অ আচ্ছা আচ্ছা তোমাৰ
সেয়া প্লেনিং বেলেগ আছে হা হা পিছে তোমাৰ কি কয় এইফালে এক এক্সাম বিলাক কিহৰ ওপৰত আছিলে
মই মানে বেছি মানে তোমাৰ কব গলে বি টেক বা তোমাৰ এ আই যোনটো আজি কালি ডাটা চাইন্স ওলাই ছে ন এ আই ডেভপমেন্টৰ আৰ্তিফিচিচিয়েল ইন্টেলিজেন্ত যোন মানে আমাৰ এটা ওলাইছে আজাকালি নতু নতুন একদম নতুন কৰ্চ হয়। টো তোমাল ৰেচেণ্টলী আজি দুই তিনি বছৰ তাৰ আগ একেবাৰে নতুন হয় ন এ আই এই জগতত ত' সেইকাৰণে মানে সেই টোৱে মই কৰিম বুলি ভাবিছো যিহেতু তাতে স্কপ বহুত আছে ফিল্ড বহুত হয় আৰু নতুন বস্তু হয় এটা বস্তু শিকিবও পাম দিয়াচোন। সেইকাৰণে মানে ডাটা চাইন্সৰ ওপৰত মানে যোনটো হেৰি থাকে, ডিগ্ৰী থাকে ক'ব গলে সেইটোৱে মানে ভাবিছোঁ কৰিম বুলি।
আচ্ছা, অ'কে ঠিকে আছে, পিছে তোমাৰ কি ক' ষ্ট্ৰীম কি আছিলে? তোমাৰ চাইন্স আছিলে চাগে?
অ', চাইন্স আছ ছিলে অ।
আচ্ছা, আচ্ছা, অ'কে কি কি চাবজেক্ট আছিলে তোমাৰ?
টো তোমাৰ গোটেই কেইটা আছিলে ক'ব গ'লে চাইন্সত যোনকেইটা মানে একদম জৰুৰী হয়, সেইকেইটাই আছিলে ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিকস আৰু বায়লজি গোটেই কেইটাই আছিলে আৰু তাৰ লগত ৰিছৱেল আৰু যোনটো আমাৰ কয় ন' চিক্স চাবজেক্ট বা সেইটো হিচাপত আমাৰ অ', ইংলিছ আৰু
অ', হয়, হয়, ঠিকে আছ, ঠিকে আছে, ঠিকে আছে, মানে ক'ব গ'লে চাইন্সৰ গোটেইকেইটা চাবজেক্ট
অ-অ গোটেই কি তাই আছিলে মানে মানে পি চি এম বি আৰু কব গলে অ অ পি চি এম, অ যোৱা দুবছৰ অলপ কষ্ট হৈছে কিন্তু একো নাই মানে তুমি যদি মানে পি চি এম বি লোৱা বা মানে যদি গোটেইকেইটাই লোৱা তেতিয়া তোমাৰ মানে চব ভালে খোলা থাকে ন তোমাৰ এটা বস্তুতে সিমিত। হৈ নাযায় কিন্তু তুমি যদি যিকোনো এটা চাবজেক্ট এৰি দিয়া বা কিবা কৰা তেনেহলে তোমাৰ মানে যোনবোৰ লাইন হয় আজিকালি বহুত স্কোপ ওলাইছে যে এইটো নহয় নে যে, ডক্টৰে হ'ব লাগিব বা ইঞ্জিনিয়াৰি হ'ব লাগিব বহুত কিবা কিবি বলেগ বেলেগ স্কপো ওলাইছে। তুমি যদি উম-উ মানে-উ হেৰি হিচাপত অকল এটা চাবজেক্টে ধৰি লোৱা ন, তেনেহলে তোমাৰ মানে কি কয়, পিছলৈ যোনটো তোমাৰ চাকৰি হওঁক বা হেৰি জীৱন হওক সেইটো মানে সীমিত হৈ যায়৷ যে তুমি এইটো কৰিব নোৱাৰিবা এইটো কৰিব পাৰিবা, সেইকাৰণে আৰু অলপ কষ্ট হ'ব দুই বছৰ সেইটো বুলি ভাবি কেনে মই তোমাৰ দুটা চাবজেক্টে লৈ ল
অ ঠিকে কৰিছা, ঠিকে কৰিছা৷ কাৰণ লাগেও বাৰু নোহোৱাতো নহয়, নলেজটো হ'ল, সেইখিনি বস্তুৰ ওপৰত৷ এই মই তাকেই সেইকাৰণে মই ভাবিছো, লাইক মইও মানে ক'ব গ'লে এইকেইদিন মানে চ' এতিয়াতো একজাম খতম ন? চ' মানে এটা ছাৰ্ভে টাইপ কৰি আছো, লাইক মানে এনেকুৱা কিবা এটা স্কিল মানে মানুহৰ থাকিলে কোনটো মানে মানে মানে ভাবো আৰু কোনটো এটা এনেকা স্কিল ইটো সময়ত যেনেকা এতিয়াৰ, এতিয়াক লৈ কেনে বা প্ৰেজেন্টক লৈ কেনে বা লাইক ভৱিষ্যতক লৈ কেনে যোনটো তুমি মানে লাইক য়া, তোমাৰ থাকিলে এতিয়া ভাল পালা হয়, কিবা এটা এনেকুৱা স্কিল যোনটো তোমাৰ মানে থাকিলে ভাল পালা হয়, বা তুমি লাইক তুমি মানে এতিয়া মানে য়া, মানে ই ইয়াৰ পৰা মানে লাইক ইটো যোনটো মানে হাণ্ড্ৰেড পাৰ্চেণ্ট তোমাৰ থাকিলে হয়
উম, হম মই সেইটোয়ে, মই সেইটো ভাবিছ টো, এইটো স্কিল মই এইটো তোমাৰ যোনটো আমি এ আই কৰ্চৰ কথা ক'লো মই, মই সেইটোয়ে মানে ভাবি আছোঁ আৰু যে, কৰিম বুলি কাৰণ কিয় সেইটো আজিকালি বহুত মানে ক'ব গ'লে বহুত আগবাঢ়ি গৈছে, উন্নত ফালে, আৰু তাৰ ওপৰতে তোমাৰ যোনটো আম আ, তোমাৰ যোনটো আমাৰ-ৰ-এ, এখন কান্ট্ৰীৰ বা এখন দেশৰ, তোমাৰ চব বস্তুতে আজিকালি মানে সৰু সুৰা বস্তু গাড়ী এখন ডিজাইন কৰোঁতেও আজিকালি আৰ্টিফিচিয়েল ইন্টেলিজেন্ঞ্চিয়ে লাগা হৈছে৷ সেইকাৰণে মানে ভাবিছোঁ আৰু যে, এ-এ ইম্পৰ্টেন্ট হয়, এইটো বস্তু মানে এনেকা টাইপৰ, সেইকাৰণে আৰু সেইটো স্কিলটো মানে কি জানা? তোমাৰ সেই স্কিলটো মানে থাকিলে কি হয়, আৰু এতিয়া নতুন হয়
আৰু ক'ব গ'লে মানে হা, এ আই বাৰু এতিয়া ক'ব গলে হয় বাৰু, ক'ব গ'লে এতিয়া বহুত মানে কামত অহা হৈছে, কাৰণ এতিয়া চব বস্তুৰ কাৰণে তুমি এতিয়া মানে লাইক ইমান মাথা মাৰি থাকিব নালাগে, তুমি মানে পতাপত তোমাৰ কাৰেক্ট আৰু ৰাইট ইনফৰ্মেশ্যন
পাই যায়, দি দিয়ে আৰু তোমাৰ লগালগ কিবা এটা বস্তু নাজানিলেও তুমি এ আই সুধিলে এ আই লগালগ তোমাৰ ৰিপ্লাই দিয়ে বা লগালগ তোমাৰ বুজাই দিয়ে বস্তুটো৷ আৰু আজিকালি বাকী বাদ দিয়া তোমাৰ এ আই যোনটো হয়, সেই এ আই মানে আৰ্টিফিচিয়েল ইন্টেলিজেন্ঞ্চ গাড়ীবোৰত বিশেষকে, গাড়ীখনত যদি কিবা এটা প্ৰব্লেম হৈ আছে সেইটো দেখাই দিয়ে আগতে সেইটো না ছিলে ত' সেইটো কেতিয়াবা কি হয়, দুৰ জেগাত যদি যাবলৈ হ বা বহুত বোলে বহুত দুৰ জেগাত গৈ আছে টো কি হয়, ৰাস্তাতে যদি হঠাৎ বেয়া হৈ যায় আগতে গমো নাপায় ক'ত কি বেয়া হৈছে, কি হোৱা নাই
উম, চব মেনুৱেল আছিলে ন? এতিয়া চব অট'মেটিক বা আৰু ক'ব গ'লে চব কম্পিউটাৰাইজ হৈ গৈছে।
এতিয়া কম্পিউটাৰ ৰাইজ হৈ গৈছে, এইটো ভাল হৈছে। আৰু তোমাৰ অকল সেইটো বুলি ক্ষেত্ৰত নহয় মানে চব ক্ষেত্ৰতে মানে এ আই যোনটো দিশ হয়, আজি, আজি মানে আজিৰ যুগত সেইটো মানে দিশটো মানে অত্যন্ত আগবাঢ়ি গৈছে যোনে মানে তোমাৰ ক'ব গ'লে আজিকালি বা মানুহৰ আমাৰ যোনটো মানুহৰ ব্ৰেইন কেপাচিটি হয় আমাৰ মগজুৰ যোনটো কেপাচিটি হয় সেইটো সিমান নহয় যিমান এ আইটো আৰু মেচিন হয়, মই সেইটো ক'ব নাযাওঁ, খালি কিন্তু কি আৰু মানে মানুহৰ পৰা ভুল হ'ব পাৰে কিন্তু এ আইৰ পৰা ভুল হোৱাৰ সম্ভাৱনাটো বহুত কম।
সেইটোৱে, তোমাৰ ক'ব গ'লে এয়েই চোৱা। এটা কথা, এ আই তোমাৰ চব চলিউচন দি দিয়ে। এতিয়া, তোমাৰ মানে ক'ব গ'লে চব। চলিওচন তোমাটি এতিয়া মানুহো এভেইলেবল চব াইমতে ন থাকে, কিবা এটা প্ৰব্লেম হৈছে চব। প্ৰব্লেম মানে। ক'ব গ'লে তোমাৰ মানুহে ফিক্সো কৰিব নোৱাৰে। ক'ব গ'লে কিন্তু এ আই তোমাৰতো চৌবিশ ঘন্টাই থাকে। এতিয়া লাইক মানুহক লাইক হেল্প কৰিবৰ কাৰণে, চৌবিশ ঘন্টাই থাকে তাৰপিছত, তোমাৰ মানে মানুহৰ নিচিনা মানে হিউমেন এৰাৰজন। দিয়ে, হিমেন এৰেছ যেনেকে দিয়ে তেনেক। ইয়াৰ আকৌ এড্ৰেছ নিদিয়ে কিবা এ। ৰেৰ হ'লেও লাইক নিজে ফিক্সচ্ কৰি কিনে আকৌ, মানে ৰিডাইৰেক্ট কৰি কিনে তোমাক চলিউচনটো দিব কিন্তু ৰংক্ চলিউচন।
অহ, তাকে এইটোৱে।
ক'ব গ'লে তোমাৰ মানে আৰু তোমাৰ সেই চৰ কি কয় লাইক। কিবা এটা সুধিছা কিবা এটা সুধাৰ লগত তোমাক এটা লাইক এক্সট্ৰা এটা কি কয় আইডিয়া দি থৈ যাব। যে, এনেকাও কৰিব পাৰি কামটো সেনেকুৱা বাৰু হয়, বাৰু কামটো মানে মানে। ক'ব গ'লে এ কামততো বহুত আহিছে মানুহৰ আজিকালি কাৰণ, আজিকালি ইমান ব্যস্ত। তাতে জীৱনত তোমাৰ ক'ব গ'লে মানুহ বিলাকৰ, ইমান সময়ো নাথাকে আৰু মানুহ বিলাকক লাইক মানে, চব কামৰ কাৰণে, মানে পতাপত বস্তুবিলাক লাগে ৰেডি। ত' এ আই বাৰু বহুত। কি কয় কাম কৰি দিছে। আৰু তুমি নিজে পাৰ্চনেলাইজো কৰিব। পৰাজিত। তুমি জাষ্ট কৈ দিয়া যে, এনেকে এনেকে। কামতটো হ'ব লাগে সি সেনেকে। কৰিব। উম' আৰু অ' মানে কামবিলাক। তোমাৰ মানে, মানে কি কয় কব গ'লে যিমানে ডাঙৰ বা সৰু কাম নহওঁক কিয় চব মানে ক'ব গলে ধুনীয়াকে কৰি ল'ব পাৰি আৰু।
অ' থাকে। আৰু নহয়, সেইটোয়ে আৰু আৰু এটা। কিবা যদি তোমাৰ যদি এটা কিবা সমস্যা হৈ যায় সেই সমস্যাটোৰ সমাধান অকল এটা ৰাস্তাই নেদেখে। দেখাই মানে বহুত চাৰি তিনিত ৰাস্তা দেখায় কিন্তু, মানুহে হয়তো সিমান খিনি ভাবিব নোৱাৰিব পাৰে, সেইটো ক্ষেত্ৰতো মানে বহুত। বহুত সহায় হৈছে দিয়াচোন। আৰু সেইটো এটা এতিয়া নতুন বস্তু ন একদম আৰু। এ আইত আৰু মানে আৰু ডেভেলপ হ'ব বাকী। কি আছে আৰু মানে উন্নত হব বাকী আছে। ত' সেইখিনি অ' আৰু হৈ আছে লাহে লাহে আৰু অহা দহ বছৰ এ আইয়ে মানে কৈছে ন। যে, এইকেইদিন কৈয়ো আছে যে এ আই। এ আই মানে। আহা দহ বছৰত মানে, বহুত বস্তু মানে তোমাৰ তাৰ সলনি। এ আই আহি যাব মানে। বহুত বস্তু আজি দৈনিক জীৱনত বহুত মানুহে কাম। কৰি আছে সেইটো বহুত এ আই আহি যাব এইটো। কাৰণে এ আই মানে বহুত উন্নত হৈ আছে ক'ব গ'লে। ত এ আই ৰ
হ'লেও উন্নত হ'লেও তাৰো কি কয় বেয়া ফালো আছে ক'ব গ'লে মানুহৰ এতিয়া চাকৰি খোৱা বা মানে কৰ্ম যোনটো কৰ্ম সংস্থাপন আছিল সেইটো কৰ্ম সংস্থাপন কমি যাব তোমাৰ এতিয়া, এতিয়া মানুহ কব গ'লে যোন নিজক। কৰ্ম কৰি খাই আছিলে সেই কৰ্ম মানে এয়াই। এতিয়া জেগা খিনি লৈ ল'ব। এতিয়া মানুহৰ ক'ব গলে। কাম কমি যাব। কিন্তু কাম কমি যোৱা সেই। মানুহ কিন্তু কিন্তু লাইক মানে কব গ'লে মানে চোৱা, এতিয়া মানুহৰ কব গ'লে কাম কমিলে মানুহৰ এতিয়া কব গ'লে আহ মানে কমোৱা দিশটো নাইকিয়া হৈ যাব। হ'ব ন
উম উম যোনটো দিশ, যোনটো আৰ্জাৰ দিশ হয়, অ আৰ্জি আছে এতিয়াৰে কি সেইটো আৰু এতিয়া যেনেকে গাম। কম্পিউটাৰ চাইন্ঞ্চ যোন বোৰ কম্পিউটাৰ চফ। ইঞ্জিনিয়াৰ সিহঁতৰ চা। কৰিব গৈ আছে এ আই ত। কাৰণে, সেইটো বেয়া হৈছে দিয়াচোন কাৰণ ক, অ এ আই খাইছে, এ য়াই আহি গ'ল।
ডেভলপ কৰিলে যোনে, সিহতৰ। ক'ব গ'লে, সি খাই আছে। এতিয়া, অনাৰ্ছ বিলাকে, ক্ৰিয়েটাৰছ বিলাকে। গতিকে ক্ৰিয়েটাৰছ বিলাকৰ কথা নাই কাৰণ, সিহঁতে ক্ৰিয়েট কৰি কিনে এতিয়া পইচা আৰ্জি আছে তাৰ।
আজি আছে,
ত যোনবিলাক। এমপ্লইজ আছিলে, বা যোনবিলাক। মানে কি কয়, ডিজাইনাৰ ই্জিনিয়াৰ কৰ্মচাৰী খিনি আছিলে, সিহঁতেতটো কব গ'লে। এতিয়া, বেলেগ ৰাস্তা। তাত ল'ব নোৱাৰে কাৰণ মালিক। মালিক হৈ থাকিলে আৰু যোন এমপ্লয় আছিল এমপ্লয়
অ', সেইটোয়ে, সেইটো ক্ষে ক্ষেত্ৰ বেয়া হৈছে বাৰু সেইটো ক্ষেত্ৰত কিন্তু চবৰে এটা ভাল দিশ আছে অ' চবৰে মানে ক'ব গ'লে সেয়াই কয় ন পইচাৰো মানে এক ভাল এটা হেড আৰু এটা তেইল বুলি কয় ন সেইটো সেনেকুৱা নিচিনা হৈছে আৰু এতিয়া
তেনেকাে টাইপ সেইটোয়ে।
সেইটোয়ে এতিয়া তোমাৰ চবৰে মানে এটা ক'ব গলে অ' যোন চোৱা আমি এতিয়া ভালততো আঁকোৱালি লৈছো, এতিয়ামাৰ বেয়াটো কাৰণোনে সেইটো আঁকোৱালি লব নালাগে। সেই যোনটো বেয়া হৈ আছে মানুহখিনি যোনখিনি চাকৰি কৰি আছে তাৰে কাৰণ কা এল্টভ বা সিহতক এ আই যেনেকে লাৰ্নিং যোনটো মেচিন লাৰ্নিং সিহত শিকাই দিব পাৰে ন তাকে সিহতৰ তেতিয়া কামটো সিহতে এ আইত হৈ য মে ডেভলপ হৈ যাওক যে সিহঁতে চফ্টৱেৰ ইঞ্জিনিয়াৰ আছিলে কিন্তু এতিয়া মানে সহঁতে এ আই ডেভেলপ হৈ গল সেনেকাত আমি কৰিব পাৰে।
সেইটোৱে আৰু ক'ব গলে এনেকুৱাই আৰু কথাবিলাক।
মিলাই দিয়ে মানে
মিলিব সেইবিলাক এটা টাইমত যাই কেনে মিলি যাব কাৰণ যিহেতু ওলাইছে এইখিনি এইটো এ আইটো ওলাইছে যোনটো বস্তু ওলাইছে সেইটো বস্তু লৈ কেনে এতিয়া ক'ব গ'লে মানুহখিনিতো কি কয়, তোমাৰ মানুহখিনিৰ চাকৰি খিনিতো যাব দিব নোৱাৰে ন। এ ওলাব কিবা এটা দিশ, কিবা এটা মানে লাইক ৰাস্তা এটা ওলাই দিব আৰু। সেইয়াই, উম, দিয়া ঠিক আছে দিয়া, হ'ব দিয়া, উম।